শুনিছানে?
অ অ শুনিছো।
অ কি কৰি আছা? মৰে এনেই আছো ৰবা অকনমান। অ।
ৰাতি ৰাতিপুৱা খোৱা বোৱা হ'লনে?
ৰাতিপুৱা মানে খোৱা মানে চাহ খালো ৰবা! ভাত খোৱা নাই, ভাত বনাই আহ আছে খাম আৰু।
তুমি?
বাকী অ ৰাতিপুৱা ভাতে খালো মানে আলু পিটিকাৰে। আৰু বতৰৰ বাৰু কেনেকুৱা সেই পিনে।
বুজি পোৱা নাই।
বতৰ বতৰটো কেনেকুৱা।
বতৰ এতিয়া বৰষুণে আহিব চাগে ৰ'বা গৰম ন বহুত। অলপ সেমে।
অ ডাৱ আচ্ছা।
হয় তোমালোকৰ ফালে।
মানে ৰাতিপুৱা ডাৱৰীয়া হৈ আছিল বাট।
অ। ৰদ মানে আৰু কি কবা এইকেইদিন যেনেকুৱা আৰু গৰম দিছে।
গৰম আৰুটো ক'ব নোৱাৰি আৰু বাপৰে মানে আহ। একদম মানে কেতিয়া মানে কি হয় গমেই নাপায় পুতুককে মানে বতৰো চেঞ্জ হৈ থা কে এনিটাইম।
হয় মহিমাটোয়ে ধৰিব নোৱাৰা আহিছো মানে।
ধৰিব নোৱাৰি আৰু হ'ব দিয়াচোন যিয়ে প্ৰদূষণ বাঢ়ি যাই আছে আজিকালি।
নিশ্চয় নিশ্চয় যে। আমি আমি যদিও প্ৰকৃতিটো ধ্বংস কৰো আমাক। তেওঁলোকে আমাকো আৰু কিছু। পৰিমাণে হলেও আমাকো তেওঁলোকে বিপদৰ সন্মুখীনে হব লাগি বই আমি মানুহবোৰে এতিয়া চাবলে গলে। আমি গছ গছনিবোৰ আৰু অত্যাধিক কাটিব ধৰিছো আৰু আমি মানুহ। বোৰে যাৰ ফলত আমাৰ পৃথিৱীত যিটো আৰু ভাৰসাম্যতা সেই। সেইটো আমাৰ বিনষ্ট হৈছে বা হ্ৰাস পাইছে যাৰ ফলত আমাৰ প্ৰদূষণৰ লগত। তে আমাৰ গোলকীয় উষ্ণ উষ্ণতাও আৰু বৃদ্ধি হবলৈ ধৰিছে আৰু যাৰ। ফলত আমি এতিয়া বৰ্তমান গৰম তোৰ অতিপাত। অ অ আৰু অনুভৱ কৰিব ধৰিছো আৰু তুমি কি কোৱা এনে?
আহ এতিয়া যদি তোমাক মানে চোৱা বৰ্তমান আ মোৰ হিচাপত গৰম হোৱা মানে মেইন আৰু ৰিজনটো হৈছে কি তোমাৰ গছ, গছ গছ- গছনি কাটা এতিয়া চাব পাৰি যে আগতে দীপৰ বিল যে আছে।
হয় হয়।
আগতে মানে যোনটো ৰাস্তা আছিল যোৱা চ' বহুত। গছ গছনি থাকিছিল আ মানে। যদি চোৱা এতিয়া তোমাৰ গুৱাহাটীৰ মানুহ এটা যদি তোমাৰ গৰম লাগে মানে এনে। গধূলি একবাৰ ওলাই যায় তাতে ঠাণ্ডাটো ফিল কৰিব পাৰে আৰু গৰমত কিবা শান্তি পায় গৰমৰ পৰা। বাত এক। এতিয়া চাব পাৰা যি গোটাই গছ কাটি দিছে এয়াতে মানে এতিয়া অকলমান এনে। এটা হৈছে নদীৰ পাৰত মানে ৰাস্তা এটা আৰু ন টাইপৰ হৈছে চৌ গছ- গছনি কটাটো মানে মেইন ৰিজন আৰু এটা এই তোমাৰ এই পলিউশনটো বৰ্তমান
তাত ক'বলৈ গ'লে আমি য'ত গছ আৰু কাটিব নালাগে। তাত গছ, কাটি আছো আৰু যত গছ ৰুব আৰু নালাগে। তাত গছ ৰুই আছো আমি বৰ্তমান মানুহবোৰে
একদম একদম আহ এতিয়া চাব পাৰা তোমাৰ গুৱাহাটীত মানে তোমাৰ যোনটো মানে ৰাস্তাৰ কাষত মানে ফুটপাথ থাকে। তাতে তোমাৰ গাছ ৰুই আছে গাছ ৰুই আছে বৰ্তমান অ তাতে গাছ ৰুই লাভ কি আছে। তুমি লাগতিয়াল জোগা খিনিৰ গছ গিলা কাটিছা আৰু অলাগতিয়াল জেগাত গাছ ৰুইছা এনে ধৰণে সেইটো একো মানে। একো মানে তোমাক ক যদি আহ-
ভাল কাম নহয়। আৰু এতিয়া জ কাঠ আৰু গাছ গছডালটো নহয় ন বা তাত গছ যিখিনি আৰু হ'ব লগা তাত গছডাল যেনে কৰ আমি হ'ব লাগে বা তাৰ যিটো ৰুপ
হয়।
মানদণ্ড মাটিৰ সেইটো থাকিব লাগিব তেতিয়াহে আৰু গছ ডাল আৰু লহপহকৈ বাঢ়িব গতিকে য'ত- মই এনেকে তাত গছডাল ৰুলে আৰু গছ ডাল আৰু কেনেকৈ বাচি থাকিব বা কেনেকৈ আৰু ডাঙৰ হ'ব।
হয়। আহ বাকী যদি তুমি প্ৰদূষনৰ, কথা কব যোৱা। অকল গছৰ মানে গছ কটাটো মানে তোমাৰ পলিউচনে অনা নাই। তুমি চাব পাৰ আজিকালি তোমাৰ যিবিলাক নতুন ইণ্ডাষ্ট্ৰ্ৰী বিলাক আছে আৰু কোম্পানী বিলাক চব সিহতে- নদীৰ কাষৰ বনাই ল'ব, নিজৰ ফেক্টৰী, ফেক্টৰী মানে- ইমান লেতেৰা আৰু পেষ্টিচাইড বিলাক আছে। চব নদীত পেলাই দিব, এ নদ- নদীৰ পানী- টো খাই পিনে মানে মানুহতো বেমাৰত আক্ৰান্ত হয়। প্ৰদূষণ, বিভিন্ন বিভিন্ন ধৰণৰ মানে হৈ আছে বৰ্তমান চাব গলে।
হয়, হয়। একেবাৰে তুমি ঠিক কথাই কৈছা যে আমাৰ আৰু বিশেষকৈ আৰু কল কাৰখানা বা ইণ্ডাষ্ট্ৰি আদিবোৰ আমি- দেখাত আৰু গাওঁতে হওক বা চহৰ অঞ্চলতে হওঁক আমাৰ নদ -নদীৰ কাষতে আৰু আমি। পন কৰা আমি দেখিবলৈ পাওঁ বিশেষকৈ আৰু সেইবোৰ তাত স্থাপন কৰি আৰু তাৰ লগত একেলগে সংযোগ কৰি সেই কল -কাৰখানাৰ পৰা ওলোৱা- অপদ্ৰব্যবোৰ বা অপসামগ্ৰীবোৰ আৰু- সেই নদ- নদীত আৰু পেলাই দিয়া আমি দেখিবলৈ পাওঁ আৰু যাৰ ফলত আমাৰ পানীটোও দূষিত হয় লগতে আমাৰ তাত থকা জ্বলন্ত প্ৰানী বা মাছ, কাছ আদিও বৰ্তমান নাইকিয়া হ'বলৈ ধৰিছে বা মৃত্যুৰ পথত আৰু
হয়।
যাই আছে আৰু বিশেষ গতিকে আমি এই- আৰু গুৰুত্ব দিয়টো অত্যন্ত জৰুৰী কাৰণ তুমি কোৱা যে আহ আমাৰ মাছমৰীয়া যিটো আছে। অ, মাছমৰীয়া লোকসকল তেওঁলোকৰো জীৱিকাৰ প্ৰধান আহিলে হৈছে। মাছ মৰা। গতিকে যদি সেই পানীবোৰ যদি প্ৰদূষিত হয় আৰু সেই প্ৰদূষিত, হোৱাৰ ফলত যদি সেই মাছবোৰ যদি নোহো- হ তেতিয়াহলে আৰু তেওঁলোকে জীৱনটো কেনেদৰে নিৰ্বাহ কৰিব। গতিকে এনেবোৰ আমাৰ প্ৰদূষনৰৰ প্ৰতি আমি আৰু সকলোৱে সচেতন হোৱাতো আৰু অত্যন্ত আৰু জৰুৰী বুলি আৰু মই ভাবো আৰু
এতিয়া তুমি চাব যোৱা চৰকাৰে মানে কৈ তি আমি ডেভেলপমেণ্ট কৰিম সেই বাবে আমি গছ- গছনি কাটিব লগীয়া হৈছে। দে মানিলো এতিয়া ক ডেভলপমেণ্টৰ কাৰণে কাটিলে আহ এতিয়াই তুমি চাব যোৱা আমাৰ ভাৰতৰ পৰা কথা নকওঁ বাকী ফ্ৰান্স চাওঁ, আহ তোমাৰ জাপান চাওঁ। বৰ্তমান তাতেতো একেবাৰে চল্লিশ ডিগ্ৰী মানে, মানে টেম্পেচাৰ হৈ গৈছে ৰদৰ। সিহঁতে মানে তুমি চাব গ'লে পৃথিৱীৰ মানে আটাইতকৈ বেছি ডেভ- লভ দেশ দেশৰ ভিতৰত আহে তোমাৰ জাপান চ' ডেভেলপমেণ্ট মানে কেনেকে হৈছে, আ'হ গছ- গছনি কাটি পিনে। এতিয়া তুমি টেম্পেচাৰ ওপৰত মানুহ থাকিব পাৰা নাই ৰাস্ত ওলাই গলেই বেহুচ হৈ যায়। ।
হয়।
হয়, বিভিন্ন ধৰণৰ ঘটনা হ'ব ধৰিছে এইটো প্ৰদূষণৰ কাৰণে।
হয় হয় বা আমাৰ বায়ুটো আৰু বৰ্তমান যথেষ্ট পৰিমানে আৰু প্ৰদূষিত হবলৈ ধৰিছে আমি সেটো চাবলৈ যাওঁ বা আমাৰ ৰাস্তা ঘাটৰ যি- বিলাক আৰু তৈল অ তৈলৰে আৰু চলা অ গাড়ী মটৰ বোৰ আমাৰ ৰাস্তা ঘাট দূৰৈত অত্যাধিক হৈছে আৰু আহ বা সেইবোৰৰ পৰা ওলোৱা থকা লগতে আমাৰ কল কাৰখানাৰ পৰা ওলোৱা ধোৱা লগতে আমাৰ বৰ- বৰ্তমান আমি দেখি থকা আমাৰ বহু লোকে সেৱন কৰা আমাৰ চিগাৰেট হওক সুৰাপান বা মাদক জাতীয় কিছুমান দ্ৰব্য- সেৱন কৰাৰ ফলতো আমাৰ বায়ুটোৰ দূষিত হৈছে আৰু যাৰ ফলত আমাৰ বহুতোৰো বেমাৰী আৰু সেই বায়ুতো বি- আৰু দূষিত হোৱাৰ ফলত আমাৰ দেহত আৰু বিভিন্ন ৰোগে আৰু দেখা দিছে আৰু বৰ্তমান সময়ত
হয় আহ এতিয়া তুমি চোৱা তুমি ঠিকে কলা বায়ুটোৰ কাৰণে মানে বেমাৰ আজাৰ হৈ আছে মানুহ বিলাকৰ সেইটাতা এটা গুৰুত্বপূৰ্ণ বিষয় বাট তুমি চোৱা অ ৰোৰু টেম্পাৰচাৰ টো মানে কিয় বাঢ়ি যাই আছে এইটো বায়ুৰ লগ মানে তুলনা কৰিব পাৰি। বায়ুটো তুমি মানে যোন তোমাৰ বেয়া ধোৱাটো ওলাই আৰু ধোৱাটো যায় তোমাৰ আহ আৰু এটা পৃথিৱী অজন লেয়াৰ অজন লেয়াৰটো মানে আ লাহ লাহে বেয়া মানে হাতাই দি আছে মানে বুজিছানে মানে ফুটা উম এতিয়া যোনটো সূৰ্য পৰা আহা তোমাৰ যোনটো আহ ইউভিয়াৰ ৰেচ বুলি কয় আৰু সেইটো মানে আগৰ পৰাতো মানে কম নাছিল আগৰ পৰা সমানে আহিছিল। বাৰ এতিয়া অজন লেয়াৰটো ফুটি যোৱাৰ ফলত আমি ৰ'দ টো বেছিকে তাৰ অনুভৱ কৰিব পৰা হৈছো মানে আমাক বেছি গৰম লগা হৈছে টেম্পাচাৰ টো বাঢ়ি গৈছে।
হয়। একেবাৰে ঠিক কথাই কৈছা তুমি এইটো। বা আমি যদি চাওঁ বৰ্তমান আমাৰ সমাজত বা আমাৰ সকলো পিনৰ পৰা চাবলৈ গ'লে আমাৰ শব্দ প্ৰদূষণেও আৰু বৰ্তমান সময়ত মানুহ বিলাকক যথেষ্ট পৰিমানে আৰু আঘাত প্ৰাপ্ত কৰিছে আৰু আমি যদি চাওঁ। আমাৰ গাড়ী মটৰৰ পৰা ওলোৱা যিবিলাক শব্দ আমাৰ হৰ্ণ আদি লগতে সেই ধৰি লোৱা আমাৰ গাড়ী মটৰৰ ভিতৰত যিটো আৰু আমাৰ গান বাজানাৰ এক চিষ্টেম থাকে তাৰ ভিতৰত সেই শব্দ আৰু অত্যাধিক ধৰণে আৰু হ'বলৈ ধৰিছে যাৰ ফলত আমাৰ ওচৰে পাজৰে থক- আমাৰ মানুহবোৰৰো যথেষ্ট আৰু অসুবিধাৰ সন্মুখীন হব লগা হৈছে বা তাৰ সেই শব্দটো অধিক। পৰিমাণে হোৱাৰ ফলত আমাৰ দেহত আৰু বা কাণৰ ৰো ৰোগ। অ কাণ কাণেৰে শুনা নোপোৱা বা বিভিন্ন ধৰণৰ তেনেকুৱা ৰো- কে আৰু আমাৰ দেহত দেখা দিছে আৰু বৰ্তমান সময়ত।
হয়। আৰু তুমি চাব যোৱা এতিয়া গছ গছনিবিলাক মানে কাটিলে। যিটো গছ গছনি বাট পৰা চৰাই। চিৰিকুটি আৰু তোমাৰ জন্তু বিলাকো তোমাৰ জংঘলতে থাকিছিল ন। ত সিহঁতৰ মানে ঘৰটো একেবাৰে ভাঙি দিয়া হান হৈছে। এতিয়া বৰ্তমান সে থাকিব নোৱাৰি কৰ আহিব চহৰৰ পিনে আহিব। চহৰৰ পিনা আহিলে আহ মানুহৰ মানে তোমাৰ আটেক কৰিব আৰু চ আ গছ-গছনি বেলেগৰ ঘৰটো মানে জ্বলাই পিনে মানে নিজৰ টো ভাল কৰিলে নহ'ব আমি।
হয়।
এইটো নহয় যে গছ গছনি কাটিব নালাগে। পিছোৱা তুমি এয়া বুঢ়া কাছিই কিছুমান মানে মানুহক আহ- মানে ৰাস্তাৰ কাষত থাকা তুমি বুঢ়া গছ বিলাক চোৱা। সেইবিলাক পৰি গলে মানুহৰ অসুবিধা হয় সেইবিলাক গছ কাটিব পাৰে বা যিলাক গছ- তাৰ মানে মানে আহ আমি অক্সিজেন পাই আছো বা। মানে ফল পাই আছোঁ সেনে গছ মানে কাটিব নালাগে আৰু।
হয় হয়, একেবাৰে ঠিক কথা তুমি চোৱা এতিয়া- বা আমাৰ মানুহৰ নিজৰ সুবিধাৰ কাৰণে কিছু কেতিয়াবা আমি গছ- কাটিব লাগিব পাৰে কিছু কম সংখ্যক।
হয়।
তেচুৱা তোমাৰ ঘৰত যেতিয়া পকী ঘৰ এটা বনাব লাগে তাৰ চৌপাশে থকা তুমি। ধৰি লোৱা সৰহ সংখ্যক গছ তুমি কাটিবই লাগিব নিজ সুবিধাৰ কাৰণে গতিকে সেইটো কটাৰ যিমানডাল আৰু কটা তাৰ যি দুগুণ যদি তুমি ৰোৱা। তেতিয়া আহিব আমাৰ পৰিৱেশটোৰ ভাৰাসাম্যতা বিনষ্ট নহব আৰু। গতিকে সেয়াই আমি প্ৰকৃতিটো আৰু যিমান পৰিমাণে আৰু বৰ্তমান আহ- সিতো, হৈছে সেইটো আমি কম সময়ৰ ভিতৰতে কৈ শেষ কৰিব নোৱাৰিম গতিকে আমি যাতে নিজেও। সচেতন হওঁ তাৰ প্ৰতি আমি আৰু সকলোৱে গুৰুত্ব দিয়াতটো আৰু জৰুৰী আৰু বিশেষকৈ।
জৰুৰী আৰু দিয়া বাৰু আজি বহু খিনি কথা শিকিব পাৰি তোমাৰ পৰা ভাল লাগিল কথা পাতি।
হয় হয় ময়ো বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি ‍পিছে।
দিয়া পিছে।
দিয়া পিছে উম